হেল্ল',
হেল্ল',
নমস্কাৰ।
হেল্ল',
হেল্ল', নমস্কাৰ।
হয় নমস্কাৰ।
অ, শুনা পাই আছেনা আপুনি?
অ, শুনা পাই আছোঁ নমস্কাৰ।
অ, আচ্ছা তেনেহ'লে আজি চেচনটো আমি অলপ উৎচৱ পাৰ্বণৰ বিষয়ে কৰোঁ নেকি নহয় আজি আমাৰ চ
আচ্ছা-আচ্ছা চ' আজি চেচন আছে সেইটো উচ্চ পাৰ্বনৰ বিষয়ে কৰো।
আপোনাৰ মাততো ভালকে আহা নাই।
মোৰ ইয়াত নেটৱৰ্ক ঠিকে আছে তো।
হয় এতিয়া আহিছে।
আহিছে।
আজি আমি আপোনাৰ ট্ৰেভিলিঙৰ উপৰত অলপ কথা পাতিম বুলি ভাবিছোঁ।
অ, হ'ব দিয়ক হ'ব-হ'ব।
হয়-হয় আপুনি ভ্ৰমণ বুলি ক'লে কি বুলি ভাবেনো?
ভ্ৰমণ কৰি ভ্ৰমণ কৰিব এইটোতো মই ক'ব নোৱাৰিম কিন্তু মোক ভ্ৰমণ কৰি মানে বহুত ভাল লাগে।
মই মানে ইয়াত ধৰি-ধৰি লওঁ পিছত গৈছিলোঁ এইবাৰ।
হয়।
তাতে শ্বিলং
হয়-হয়।
শ্বিলঙত গৈছিলোঁ এইবাৰ এইক আৰু কেই ধৰি লও চাৰি, পাঁচদিন পিছত দাৰ্জিলিং যাম।
হয়।
হম, আপুনি আপোনাক মানে ট্ৰেভেল কৰি কেনেকুৱা লাগে?
হয়-হয় মই ভ্ৰমণ বুলি ভাবিলে আমি ভ্ৰমণ কৰিলে অকল মই মই নাভাবো যে অকল মানে ভ্ৰমণ কৰিছো বা এটা নতুন ঠাই চাই আহিছো সেইটো নহয় মানে আমাৰ মানসিক ভাৱেও বহুত শান্তি পায় আমি এতিয়া আজিকালি জীৱনত যেনেকুৱা দেখিছে আপুনি ডিপ্ৰেচন মানুহবোৰৰ আৰু বহুত চিন্তা চ খৰচা থাকে আৰু বহুত কথা চিন্তা থাকে, সেইবোৰৰ পৰা বাহিৰ হয় ভ্ৰমণ কৰিলে। আৰু ভ্ৰমণ কৰিলে বহুত- টো মানুহ দেখা পায়, বহুতো মানুহ লগ পায়, বহুতো মানুহৰ পৰা বহু কথা শিকিব পাৰি।
হয় হয়, বহুত বহুত নতুন নতুন এক্সপিৰিয়েন্ঞ্চ হয়।
এতিয়া তেওঁলোকৰ- কলা- সংস্কৃতি তেওঁলোকৰ কিবা খাদ্য- এইবোৰ আমি শিকিব পাৰো। সেনেকা ভ্ৰমণৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। মোৰ মতে, ভ্ৰমণটো অকল যে এটা জীৱনৰ এটা মানে এনেই ফুৰি আহিলো এটা যায়- ঠাই নতুনকে এটা হিজ- যাই আহিলোঁ সেইটো বুলি নহয়, ভ্ৰমণ কৰিলে আমাৰ বহুতো মানে বহু- হু ফালৰ পৰা মানসিকভাৱে আমি সান্তনা পাওঁ। এতিয়া ধৰক আমাৰ কিবা এটা মন বেয়া লাগিল বা কিবা হ'ল, তেতিয়া আমি- ভ্ৰমণ কৰাৰ যোনবোৰ আমি ফটো লৈ আহো বৰ্তমান সময়ত ফট- টো লৈ আহিব পাৰি কিবা লৈ এ সেইবোৰৰ পৰা আমি বহু ধৰণৰ- সহায় পাওঁ, আৰু সেইবোৰ ফট- টো চালে আমাৰ মানে বহু ধৰণৰ আমাৰ মানসিকভাৱে শান্তি পায়। আমি এতিয়া কিবা এটা বহুত চিন্তাত আছোঁ, - আমি ভ্ৰমণ কৰা এই ফটোবোৰ চালোঁ। তেতিয়া আমি বহুভাৱে মানসিকভাৱে শান্তি পাওঁ হয় নে নহয় আপুনি কওকচোন?
হয় হয়, পাওঁ পাওঁ বহুত পাওঁ।
হয়। আৰু ভ্ৰমণৰ আমি অকল ভ্ৰমণত যে আমি- যাই আজি গৈছো এইকেইদিনাত ঘুৰি আহিছো, সেইটোয়ে নহয় আমি ভ্ৰমণত- যি নতুন নতুন মানুহ লগ পাইছোঁ- সেই লোক সেইলোকৰ পৰা আমাৰ বন্ধুত্ব হ'ল। আমাৰ নতুন এটা সেয়া এটা সম্পৰ্ক হ'ল তেওঁলোকৰ লগত। আৰু তেওঁলোকৰ বহু বস্তু আমি শিকিব পাৰো।
উম'
আপুনি ভ্ৰমণত এনেকুৱা কিবা সম্পৰ্ক পাই পাইছেনে?
হয় হয়, মই- যেতিয়া মানে শ্বিলঙত গৈছিলোঁ, -
হয়।
তেতিয়া মানে ইয়াতকৈ আৰু তাৰ মানে মানুহৰ যিটো চিভিক চেন্স আছে, -
হয়।
সেইটো দিন-ৰাতিৰ পাৰ্থক্য আছে মানে আমাৰ আমিতো ধৰি লও আচামত থাকোঁ-
হয়, হয়।
আচামত আৰু তাত তাত তাত যিবোৰ মানে মানুহ আছে সেইবিলাকৰ-
হয়।
তাৰপিছত পোছাক- আমাৰ লগত ইয়াৰ পোছাক মানে টো নিমিলে।
হয়, হয়।
আমাৰ ইয়াত ধৰি লওক মেখেলা-চাদৰ পিন্ধা হয়।
হয়, হয়।
আৰু তাতে বা কি কয় মই মানে নামটো পাহৰিলোঁ আৰু কি বা কয় নাজানো। তাৰপিছত আৰু খাদ্যবিলাক।
হয়।
আমাৰ আৰু ইয়াৰ, তাৰ মানে খাদ্যৰ ভিতৰত বহুত পাৰ্থক্য আছে।
হয়, হয়।
আৰু এনেকুৱাই আৰু বহুত মানে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ পোৱা দেখা যায় আৰু।
হয়, হয়।
তাৰপিছত ড্ৰেচিং চেন্সও ভাল তাৰ। তাৰ মানে যিবিলাক য়ং জেনেৰেশ্যন আছে। আৰু আমাৰ তাত থাকি মানে তাত ড্ৰেছিং চেন্সটো বহুত ভাল। মই মানে যিখিনি দেখিছোঁ আৰু তিনি চাৰিদিনত
হয়। মইও এতিয়া বৰ্তমান ছিকিম যাই আহিছোঁ।
অ', ‌কেনেকুৱা‌ আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ শ্বিয়াৰ কৰিব নেকি? শ্বেয়াৰ কৰিব, শ্বিয়াৰ কৰি মে ভাল লাগিব।
মানুহবোৰ যিবোৰ আছে।
হয়।
সেইবোৰ বহুত ভাল। আমাৰ অসমৰ মানুহতছে বহুত ভাল, এতিয়া তাৰে মানুহ যিমান যি আপুনি মানে সহায় খোজে তেওঁলোকে সহায় কৰিব খোজে। যিমান পাৰে তেওঁলোকে সহায় কৰে। আৰু তাৰে প্ৰকৃতিক সৌন্দৰ্য বহুত মনোমোহা। আপুনি মানে দেখিলে মনমুগ্ধ হৈ যাব। আপুনি যেতিয়া উত্তৰ ছিকিম আৰু পশ্চিম ছিকিমলৈ যায়, তেতিয়া মানে আপুনি একদম সেয়া হৈ যাব। ইমান ধুনীয়া আমাৰ পৃথিৱীত, আমাৰ ভাৰতবৰ্ষখনত কিবা আছেনে? এনেকুৱা টাইপ হৈ যায়। আৰু তাৰে মানুহবোৰ যিবোৰ মানুহ লগ পালো। এতিয়া আমাৰ যোনজন মানে গাড়ী চালক। তেওঁৰ লগত আমাৰ বহুত ভাল সম্পৰ্ক হৈ গ'ল। তেওঁ আমাক এনেকুৱা এনেকুৱা জেগা বিলাক, তেওঁ নিজে আমাৰ মানে বহুত পইচা কমাই ৰাখিছে। আৰু তেওঁ মানে এনেকুৱা এখন হোটেলত যাও আপুনি বহুত কমত পাব। তেওঁ নিজে ঠিক কৰি গৈছে। তেওঁ লা, মানে তেওঁলোকৰ ৰিকুৱেষ্ট কৰিছে, তাৰে মানুহবোৰ মানে বহুত ভাল। আমি মানে এনো কোৱা পাইছো তাৰে মানে তাৰে হিউমিনিটিটো বহুত। আপোনৰ মানৱতা গুণ যো যোনবোৰ আছে, আমাৰ এতিয়া অসমত কিছুমান মানুহ অকল ব্যৱসায়টো হ'লে পইচাৰ কথাই ভাবিব। কিন্তু তাৰে মানুহ সেইটো নহয়, মানে তাৰে মানুহ আপোনাৰ আপুনি ফূুৰ্তিও কেনেকৈ কৰিছে, সেইটোৰ ওপৰত ভাবিব, আপোনাৰ কিমান সেইখিনিত যায় আপোনাৰ কিমান মনতটো ভাল লাগিছে সেইটো ভাবে। আৰু তাৰে প্ৰকৃতিক সৌন্দৰ্যবোৰো বহুত ধুনীয়া। আমি ধৰক, আপুনি চাউথ ছিকিমৰ ফালে গলো, তাতে গোটেই মনেস্ত্ৰী গোটেই ধাৰ্মিক সেইয়া আছে। আৰু এইফালে আমি লাইটলোম, লাইটলুমহে আহিছে। আপোনাৰ সেইয়া ম মানে, নৰ্থ ছিকিমৰ ফালে গ'লো, তাতে আমি আমি বৰফ দেখা পালো। ব্ৰফ দেখা পাই। আপোনাৰ গোতেই বহুত ঠাণ্ডা তাতে। আপোনাৰ মানে এই প্ৰাকৃতিক যোনটো ভাব পা, সেইটো বহুত ধুনীয়া লাগে তাতে। আমাৰ অসমতছে বহুত ধুনীয়া তাতে, প্ৰদূষণ নাই। কিবা নাই, তাৰে মানুহবোৰৰ প্ৰদূষণ বা চাফ চিকুণতা বহুত তেওঁলোকৰ, একো লেতেৰা কৰি নথয় এ। আমাৰ এতিয়া এক পেকেট চিপছ খালে, তাৰে পেকেট টো তাতে পেলাই থৈ দিয়ে। সেইবোৰ নহয়। তাতে ধুনীয়াকে ৰাখে, সেইটোৰ পৰা মইও বহুত মনোবল পালো। যে আমি অসমত আহিও সেইটোয়ে কৰিম। আমি অসমত আহি কেতিয়াও অসমখন লেতেৰা নক কৰো অসমখনো আমাৰ ঘৰ হয় সেইবোৰ মই বহুত কথা শিকিলো আৰু। আপু
হেল্ল'।